অহ কওক।
কি কৰিছা?
আছোঁ এইয়া বহি আছোঁ। আপুনি।
এ আছোঁ বজাৰ পৰা আহিলোংগৈ। বজাৰ কৰি আহিলোঁ। হেল্ল'।
হেল্ল'।
অ', শুনিছা।
অ', শুনিছোঁ।
এই বজাৰৰ পৰা আহিলোং গৈ' মই
অহ। হেল্ল'।
হেল্ল'।
অ'।
অ', তুমি জজাল যোৱা নাই।
নাই যোৱা মোৰ কাইলৈ পৰীক্ষা যে
অ', অ'। নহয় পাখলি ত বজাৰ আনিলো হেল্ল'।
অহ।
তোমাৰ কা পৰীক্ষা নেকি?
অ', পৰীক্ষা অ', পৰীক্ষা।
অ'। কেইতাৰ পৰা আছে যায়, অহ। বাৰটাপা ন কেইটালৈ কেইটালৈকে হ'ব।
এটা দুটালৈকে হ'ব চাগে গম নাপাওঁ তাত গ'লেহে গম পাম কথাখিনি এঘন্টা হ'ব বুলি কৈছে পৰীক্ষাটো
অ', অ'।
এয়া তাত গ'লেহে গম পাম সেইকাৰণে পঢ়ি আছিলোঁ।
অ', অ'।
মই ভাবিছোঁ বহুতদিন কথা পতা নাই ফোন এটা কৰি খবৰ খাতিও লওঁ কি কৰি আছে।
মই এ বজাৰৰ পৰা আহি চাহ অকন খাইছোঁ।
উম।
এ পাখৰিকে মাৰ আনিলোঙগৈ এ আজি বজাৰৰ বাৰ অ', এই পথাৰ দিয়া মানুহৰ ভাতৰ কাৰণে লাগে যে পাচলি খিনি যোগাৰ। এইয়া কিনি আনিলো গৈ।
উ দাম আছে নে পাচলিৰ।
পাচলি আজি বৰ দাম আশী টকা নব্বৈ টকা।
উ।
ষাঠি টকা। মই বেছি অনা নাই ৰঙালাও আনিছো পাঁচটা।
উম।
আলু আনিলো পাঁচ কেজি। পিয়াজ তিনি কেজি দি আনিলো জলকীয়া আধা কেজি দি আনিলোঁ। আৰু ভুল এক কেজি হেয়াই আনিছোঁ বেছি নাই আনে পাচলি আকৌ এদা নহৰু আনিলো। বেছি অ'। আকৌ ৰোৱণী দিবলৈ লাগে যে ভাতৰ লগত পাচলি নহ'লে দিগদাৰ হয়।
উম, উম।
মানে বজাৰ লৈ, বজাৰপৰাই লৈ আহিলোম গৈ আবেলি গলোঁ।
না, নাখালেনো কি খাব।
অ' এইটোৱে, অকন দিব লাগিব এই যোগাৰটো।
উম, আইত'পু।
অ', অ' সেইকাৰণে মানে সেয়া, উম, আজি বৰ দাম বজাৰত।
উম, উম, মানুহ আছিলনে সন্ধিয়া?
আছে মানে মানুহ আজি বতৰটো বেয়া যে।
উম।
তহঁতৰ অলপ বৰষুণো আহি আছে, কিন কিনাই আছে।
অ' বতৰটো দুপৰীয়া কিন্তু বৰ গৰম কৰিছিলে এতিয়াহে বৰষু
অ'।
উ
বৰষুণৰ কাৰণে মানে বেপাৰীবিলাকে মানে বন্ধ কৰিবলৈ বিচাৰিছে আৰু দোকান হেৰিবিলাক পাচলি দোকানবিলাক।
অ
এইয়া লৰা লৰি কৈ লৈ পেলাই ঘৰ পাইছোহি।
আজি কি বনাব?
আকৌ সেই খুুৰাৰে মাছ কন আনিছে এই মাছখনকে বনাও নেকি আজি, জ্বলা অকন বনাম, টেঙা হেৰি দি পেনাই। বিলাহী মাছেৰে বনাম। ডালি এখন বনাম। আকৌ এই আইতাক আহিছে, আইতাক আকৌ মাছ নাখায়। আইতাক লৈ এই মাংস অকণ আনিছে। বইলাৰ? বইলাৰ অকণমান এতিয়া আকৌ আমাৰহে মাছ বনাম।
উম, উম। হুম।
আলুৱে একে এখন মানে ধুনীয়াকৈ ভাজি বনাম আৰু ভোল আনিছে, ভোলে আলুৱে ভাজিম এখন।
উম।
তাৰপিছত আকৌ মাছৰ সেয়া বিলাহী দি টেঙা এখন বনাম আৰু। ডালি অকণ বনাম।
ঠিকেই কৰিছে, খাব লাগে এতিয়াই ন'।
তাকেইতো, আ, ভাতবিলাক খাবলৈও মন নাযায় নহয় জুতি যদি নহ'লেও।
তাকেই দিনটো কষ্ট কৰি ভাতকেইটা ভালকে খাব লাগে।
অ' এতিয়াে এইয়া খেতি কষ্ট কৰি ভাগৰ ভাকা নোখোৱাক চব মানে দেহাটো এনেই দুৰ্বলৰ নিচিনা।
উম।
খালেহে অকন গাত যোৰ শক্তি আহিব। তেন্তে আমাৰ দিনত খোৱা ইমান হেৰি নহয়, ৰাতিহে ভাতকেইটা হালক খোৱা হয় আমাৰ আৰু।
অ', অ'।
ৰাত দিনত মানে উৎপাত হয় যে।
উম।
দিগদৰ বৰ উৎপাত হয় আৰু পথাৰলৈ অহা যোৱা কৰোঁতে, চাহ নিয়া, ভাত নিয়া কৰোঁতেই খোৱা নহয়ে ভাত।
দিনত কি বনালে?
দিনত সেয়া আলু ভাজি মাত টিমাহ বনালো, মাটিমাহে, বিলাহীয়ে কচু দিবা বনালো, তাৰপিছত অ' মাটিমাহ বনাই দিলোঁ। তাৰপিছত আকৌ কল আলু বুলি ভাবিছোঁ সৰুটো যে। এয়া ভাজিছোঁ শুকানকৈ, আকৌ ডিমৰা বুলি তা তা আৰু তেনেকেই দিলোঁ পথাৰত।
ঠিকে আছে, গৰমত আৰু হেভি খাব নোৱাৰি বাৰু।
অ'! সময়ো নহয়, নহয়, লৰালৰি হয়। এতিয়া বোলে, ভালকৈ বনাম আৰু সন্ধিয়া।
ৰাতিকে, ভাতকেইটা ভালকে খাব পালেই হ'ল।
সেইটোৱে! এইয়া, যোগাৰ- বোগাৰ কৰি লওঁ বোলোঁ, লাহে-ধিৰে। আঠটামান চাগে বাজিছেই।
বাজিলেই আঠটা, সন্ধিয়া লাগে-লাগে মানে, আঠটাই বাজে।
ইয়াতে, কাটি-কুটি বোলোঁ, বাছি কৰি লওঁ। এহাজিয়ে বনাম আৰু আমাৰহে খোৱা-বোৱা দহটা-এঘাৰটা বাজে।
উম!
আমাৰ হ'লেও, সোনকাল নাখায় নহয়, আকৌ।
অ'! নাখায় নহয়, সময় হ'লেহে খাব।
খুড়াই নাখায়, খুড়াই দহটা নাখায় ভাত। ঠাণ্ডা হ'লেও, বেয়া পায়। তাতে, মই চাৰে আঠটা, নটামানত যাওঁ আৰু লাহে-ধিৰে।
অ'! দেৰিকে বনায় আৰু।
অ'! সেই চাহ একাপ খুড়াক, দি কৰিলে ভাল বহাম আৰু খুড়া নাই।
সোনকালে খাই দিলে আকৌ, সোনকালে হজম হৈ যায়, ৰাতি ভোকোঁ লাগে।
ভোকোঁ লাগে, অ'! বনাম আৰু লাহে-ধিৰে বোলোঁ, আজৰি-বিজৰি হৈ কৰি লওঁ।
উম, এনেই আচাৰ বনোৱা নাই, একো?
আচাৰ এইবাৰ বনাইছোঁ, জলকীয়া অকণ বনাইছোঁ, বঙালী জলকীয়া। আকৌ, আম অকমান বনাইছোঁ।
অ'! কি কি দিছে, মছলা?
মছলা দিছোঁ, জিৰা -ধনিয়া।
উম!
মেথি গুটি, জোনি গুটি, ক'লা-জিৰা। ভিনেগাৰ।
ভিনেগাৰে মানে, বস্তুটো ভালকে ৰাখে।
অ'! ভালকৈ, ধুনীয়াকৈ ভেঁকুৰ উঠিবলৈ, নিদিয়ে আৰু। ভেঁকুৰ নুঠে আৰু। আৰু বস্তুটো গেলি যায়, ধুনীয়া হয়!
অ' অ'! অ'! শুনি আছোঁ।
অ'! সেই তেনেকুৱা, মানে, ভিনেগাৰটো দিলে ভাল হয় আৰু বহুত দিন থাকে। নহ'লে মানে, তোমাৰ বস্তুবিলাক, বেয়া হৈ যায়। ভিনেগাৰ নিদিলে। ভিনেগাৰটো মানে, ভেঁকুৰ নলগায়। সেইকাৰণে, আচাৰত দিয়া আৰু অ'! চবতে দিব পাৰি। অ'! চবতে পাৰি, মই চবতে দিছোঁ, অলপ-অলপ।
আমাৰ জলকীয়া খিনি, বনাওঁতে কিন্তু, গেলি গৈছিলে মানে। সেইখিনি, শুকোৱা নাছিলে, কেঁচাই- কেঁচাই দিলোঁ। সেইকাৰণে, পোক উঠি গৈছিলে।
উম!
সেইটো শুকুৱাব লাগে নেকি, প্ৰথমতে জলকীয়াটো?
অকণ জলকীয়াটো শুকুৱাব লাগে। কেঁচা থাকিলে, তাতে মানে, হেৰি হৈ যায়।
উম, প্ৰথমতে মানে, ফালি-ফালি শুকুৱাব লাগে, ৰ'দত।
অ'! শুকুৱাব লাগে, অকমান।
উম! যেতিয়া, খৰখৰিয়া হৈ যায়, তেলত দি দিলে হ'ল, গৰম তেল।
অ অ তেনেকে দিব লাগিব।
তাৰপিছত মছলাখিনি খুন্দি নিমখ অকণ দিলে হৈ যায় ভিনেগাৰ অকণ দি থৈ দিলে।
অ ভেনেগাৰ অকণ দিম নিমখ অকণ দিব লাগে বগা সৰিয়হ,
উম হাল
হা-হালধিওক দিব লাগে। দিয়া ধুনীয়াকৈ
মই বনাব লাগিব ৰব আমাৰ ঘৰত ঢেৰ জলকীয়া লাগিছে। চব সৰি পৰি গৈছে জলকীয় বোৰ। গছজোপা বহুত হৈছিলে মানে বঙালী এতিয়া মানে পৰি গৈছে গছজোপা।
এই তোমাৰ পানী মানে কেনেকুৱা এই পয়ালিৰ কাষত থাকিলে মানে একো নহয় পানী নপোৱা জেগাত। অলপ মানে এতিয়া বতৰটো বাঢ়িছো না। বাৰিষা হ'লে মানে কি হয়, পানীটো পৰিলে বৰষুণৰ পানী পৰিলে মানে গেলি যায়।
অ অ।
কেচা কেচাতে। নিকে পায় মানুহে পিয়ালিতে দিয়ে।
তাত দিলে ভাল মানে আৰু।
পিয়ালিত দিলে ভাল হয়, ওখ সিহতি জেগা দিব লাগে।
অ।
তেতিয়া বৰষুণ নপৰিলে ভালে থাকে। এনেই মানে তোমাৰ বাহিৰত থাকিলে পানী পৰিলে গেলি গেলি সৰি সৰি পৰিব আৰু।
অ মই কোন-কোনী জলকীয়া যে। সেয়া পুলি কেইটামানৰ মানে পুলি হৈছে, কেইবটাও হৈছেগে, বিশ ত্ৰিশটা মান হৈছে। লগাব বুলি ভাবিছো গোবৰ অকণ দি তলত উম।
পিৰালিত দিলে ভাল হ'ব, ধুনীয়া হ'ব।
হম।
পয়ালি তাত নমৰেও, ধুনীয়া হ'ব সাৰ-চাৰ
ভেটি দিব লাগিব নেকি?
অ অকমানুহ ওখ ভেটি নিচনা কৰি দিবা।
অ ছাগলী-তাগলী খাব পাৰে।
অ অকণমান ভেট দিলে ভাল হয়। হেৰিয় জেং-চেং দিবা, অকনমান।
উম।
ধুনীয়া হ'ব তেতিয়া
ব-বৰষুণ দি মাৰি পেলাই বুলিহে ভয় লাগে, তাপতো ধুনীয়া হৈ আছে।
এতিয়া বাৰিষা বতৰ মানে পুলি পথা উঠাবলৈ বৰ দিগদাৰ।
অকনমান ডাঙৰ হৈ গলে চিন্তা নাথাকে।
অ ডাঙৰ হ'লে চিন্তা নাথাকে আৰু।
অক অক নি আছে যে।
অ এতিয়া বাৰিষা অ বাৰিষা বৰ দিদাৰি।
গছ হেৰি হৈ যায়।
এইবিলাক তোমাৰ বেঙা জাতীয় বস্তু বা জলকীয়া পুলি এনেকুৱা আমাৰ বস্তু মা দিগদাৰ হয় অকমান। উঠাবলৈ বৰ দিগদাৰ হয়।
মই তাকে ভাবিছোঁ বজাৰৰ পৰা টেঙা পাটৰ পুলি গুটি কেইটামান।
অ অ।
আনি পেলাই
এতিযায় খাবৰ কাৰণে ভাল গৰমৰ টেঙা পাতো অ কেইটামান সিচৈ দিবাচোন দহ টকা মান আনি পেলাই। এতিয়া খাব লব গৰমৰ টেঙা পাতটো। আৰু টেঙাপাত
অ'। ঔটেঙাতো ভাল লাগে দালি লগত দি। দালি কচু ঔ টেঙা খাই বৰ ধুনিয়া লাগে নহয়।
আজ হেৰি মাজতে আনিছিলোঁ, দহ টকা লৈছে এটাত।
অ' এ দহ টকা পোন্ধৰ টকা বিশ টকিয়া ডাঙৰ খাই, আমি বিশ টকাও লৈ লয়। এতিয়া বজাৰ, বজাৰত অ'। অ'।
মানুহে গেলা গেলাটোহে দিয়ে, আকৌ ভালতটো নিদিয়ে, উম।
অ'। এতিয়া তোমাৰ বাৰিষা লাগিছো আৰু পথত। এতিয়া পুৰঠো হব, এই টেঙাটো খাই এতিয়া ভাল লাগে আৰু বাৰিষাত। অলপ দেৰি পিছত আকৌ আ ক অধিয়া হব। বাৰিষা চিজনতে খুৱা চিজিন আৰু। এ এতিয়া তোমাৰ এশাশাৰ মহীয়াই মানে ঔটেঙা খোৱা দিন।
হম।
পিছতে তোমাৰ মানে, কাতি আঘোণ মহীয়া পকি যায় যে। তেতিয়া গোন্ধ, গোন্ধটো ভাল লাগে কিন্তু টেঙাটো নোমোৱা হৈ যায় আৰু।
অ' পকি যায় যে, মিঠা নিচিনা
অ', মিঠা নিছিনা খাবলৈ, মিঠা মিঠা লাগে। অ' এতিয়া তোমাৰ বৰ ধুনীয়া খাবলৈ, আৰু এতিয়া খাবা কোমল একদম। এতিয়া যিকোনো মানে টকাৰ অ' যিবোৰ তোমাৰ আঞ্জা বনালে ভাল লাগে খাই তৰকাৰীটো।
উম।
এনে ঔটেঙ আলু এ দি বনালও ভাল লাগে, মাছ দিবা টেঙা
অ' সেইটোৱে, মই সেইটোয়ে ভাবি আছিলো।
অ' তেনেকে খায়ে ভাল লাগে অকমান। বা দালি দিলেও খাই ভাল লাগে, দালি কচু ঔ টেঙা দিলেও ভাল লাগে খায় শা কচু টো।
তাকে।
এতিয়া বজাৰত হ কণ চলাইছেতো।
বহুত দাম কিন্তু সেইটো সুধিছিলো।
আশী টকা, নবৈ টকা কেজি। অ' পোৱা বিশ টকা লয়, কেতিয়া পঁচিশ টকাও লৈ লয় পোৱা। মই আনি খালো চাৰি পাঁচ দিন মান। খাব হোৱা নাই, এতিয়া বিজল হৈ আছে, গোটেই বিজল একেবাৰে বিজল বিজল হয়। দালিখন, এটা পুৰা বিজল হৈ যায়, আকৌ এবাৰ আমাৰ নাম বোৱা সেই কচু গুটি, কনি কচু ঔটেঙা এনেকা মা সেইখন দালিত দি, তাত
জানো।
ভাত খোৱাইছিলে, বৰ হৈছে খাবলৈ এইবাৰ ভাতকেইটা।